নমস্কাৰ আহ কেনে তুমি
ভালে আছো তোমাৰ খবৰ ভালনে?
অ', ভাল ভাল আজি আমি মোবাইল ফোনৰ ওপৰত মানে বিষয়ে আলোচনা কৰিম বুলি ভাবিছো।
অ', হয়।
অ', তোমাৰ কি বুলি কয় অ মোবাইল ফোন মানে আমাৰ অতি দৰকাৰী মানে অ', সামগ্ৰী তোমাৰ আজিকালি মানে সকলো নিজৰ কামত ব্যস্ত হৈ থাকে। বা দেখা সাক্ষাৎ কম হয় যদিও মোবাইল নৰ বাবে যোগা মানে যোগাযোগ অব্যাহত থাকে তোমাৰ।
হয়।
আৰু তোমাৰ মোবাইল ফোনৰ মানে আমাৰ জীৱনশৈলী বা তোমাৰ সম্পূণ পূৰ্ণ কৰি পেলাইছে আৰু।
সম্পূৰ্ণ কৰিব মানে জীৱনৰ এটা অংগ যেন হৈ পৰিছে বৰ্ত
অ', ঠিক তেনেকুৱা হৈ পৰিছে বৰ্তমান যুগত। আৰু তোমাৰ আমি মোবাইল ফোনৰ মানে সুবিধা অসুবিধা আৰু সমাজত কি কি প্ৰভাৱ পৰে তাৰ ওপৰত আমি আলোচনা কৰো। কৰিম আজি।
হয়, ঠিক আছে।
অ', এইটো ম মানে বৰ বৰ্তমান সময়ত মানে তোমাৰ মোবাইল মানে মোবাইল ফোন নাথাকে মানে তোমাৰ মোবাইল ফোন অবি মানে মানে কল্পনা কৰাটোোৱে কঠি লাগ জীৱ।
কঠিন হৈ গৈছে হয়।
উম। তোমাৰ মানে আগতে মানুহে তোমাৰ যোগাযোগ কৰিবলৈ চিঠি বা টেলিফোনৰ টেলিফোনৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু তোমাৰ এতিয়া ৰ্তমান মানে হাতৰ মুঠিতে আৰু প্ৰতিটো ছেকেডতে মানে চব খবৰ ল
চবৰে লব পাৰি হয় দেশ বিদেশৰ খবৰো ল'ব পাৰি অতি সোনকালে।
আগতে এখন চিঠি মানে তোমাৰ গ গৰ্তব্য স্থান পোৱা কেইবাদিনো পোৱা কোন মানে লাগিছিল বা এতিয়া মানে তোমাৰ চ বা ইমেইলৰ জৰিয়তে মানে এ জৰিয়তে তোমাৰ মানে ছেকেণ্ডৰ ভিতৰতে আৰু দেশ বিদেশৰ যিকোনো ঠাইত মানে পঠাই দিব পাৰে আৰু।
হয় এইটো মানে কি আমাৰ অতিকে সহজ কৰি তুলিছে ইণ্টাৰনেটে।
অ', সেইেতো ইটাৰনেট।
ইণ্টাৰনেট মানে কি হৈছে ইণ্টাৰনেট অবিহনে মানুহে এতিয়া মানে কি চলিব নোৱাৰা হৈছে। ইণ্টাৰনেট অবিহনে কিন্তু মোবাইল ফোনটোও চলিব নোৱাৰে।
হয়, হয়। ইণ্টাৰনেটটো লাগিব তেতিয়া হে মোবাইল ফোন চলিব। উম।
আৰু তোমাৰ আৰু তাৰমানে বহুতো প্ৰযুক্তিৰ তাৰমানে উন্নতিৰ লগে লগে তোমাৰ মোবাইল নো মানে বহুগুণে মানে বৃদ্ধি পাই আহিছে।
হয়।
উ তোমাৰ অ', মোবাইল ফোনৰ মানে আটাইতকৈ ডাঙৰ সুবিধা হৈছে তোমাৰ দ্ৰুত যোগাযোগ বা বিশেষকৈ মানে তোমাৰ দেশ বিদেশৰ লোকৰ বাবে সুবিধা অতি তাৰমানে গুৰুত্বপূৰ্ণ বা তোমাৰ শিক্ষাৰ ক্ষেত্ৰতো বহুতো ভূমিকা আছে, মই তোমাৰ ধৰা অ', শিক্ষাৰ ক্ষেত্ৰত মোবাইল ফোনে মানে নতুন যুগৰ সূচনা কৰিছে। তোমাৰ ছাত্ৰ ছাত্ৰীসকলে অনলাইন ক্লাচ কৰিব পাৰে বা ই বুক পঢ়িব পাৰে বা বি বিভিন্ন শৈক্ষিক এপৰ মানে জৰিয়তে বিশ্বৰ যিকোনো মানে কথা জানি দিব পাৰি আৰু।
হয়। অ', বাৰু মই এতিয়া এটা কথাত আহিব বিচাৰো যেনেকে ধৰা। আজি কালি মোবাইল ফোন নৰ দ্বাৰা তোমাৰ কিছু উপকাৰিতাও আছে, আকৌ অপকাৰিতাও আছে। আছেনে? ত' যদি আমি অ কেইটা সমূহ যদি চাব যাওঁ তেনেহ'লে আমাৰ এইটো যে অলপ আগত তুমি ক'লা যে আমাৰ যোগাযোগ সহজ হৈছে আৰু দ্ৰুতগতি হৈছে কিয়নো আমি যদি আমাৰ কোনোবা যদি ব্যক্তিগত বা আমাৰ ঘৰৰ কোনো মানুহ যদি কোনোবা এখন দেশত বা কোনোবা এখন ঠাইলৈ গৈছে, ত' তেওঁৰ লগত আমি অ', সংযোগ কৰিব বিচাৰিলে যোগাযোগ কৰিব বিচাৰিলে আমি প্ৰথমতে কি কৰো আমি আজিকালি ফোন কৰো ফোন কৰি কিনে খবৰ-চবৰ ল'ব পাৰিছো, আগৰ দিনত টেলিফোন আছিল যদিও ইমান সুবিধা নাছিলে, বৰ্তমান সুবিধা বেছি, আমি যেনেকে বৰ্তমান আ এটা সময়ত ইণ্টাৰনেট আছিলে তোমাৰ টু জি, টু জিৰ থ্ৰী জি, এনেকে আহিকে আজি ফাইভ জিলৈ আহি পালে আমাৰ ভাৰতত। অ', গতিকে আমি আহ কিছুমান মানুহ যদি বহুত বেছি দূৰতো থাকে তেওঁৰ লগত আমি আজি কি কৰো অ', ইন ইন্টাৰনেট যোগেদি মানে কি তেওঁ লগত আমি আজিকালি ভিডিঅ' কলো কৰিব পাৰোঁ, অৰ্থাৎ আমি ইজনে ইজনক চাব পাৰো যে, তেওঁ বৰ্তমান ক'ত আছে, কি কৰিছে কি খাইছে, সেইখিনিও আমি মানে কি চাব পাৰিছো। কিন্তু আমাৰ বাবে বহুত বেছি মানে কি উপ- উপকাৰিতা হৈছে। আনকি আৰু উপকাৰিতা আছে আ, যেনে আমি ইয়াৰ যোগেদি পঢ়া শুনা কৰিব পাৰিছোঁ।
হয় হয়।
আৰু ছাত্ৰ ছাত্ৰী ইয়াৰ লগত মানে সহায়ো হৈছে বহুত। আৰু যদি অপকাৰিতা হিচাপে চাব যাওঁ, হয় আৰু যদি অপকাৰিতাসমূহ চাব যাওঁ অপকাৰিতা হ'ল তোমাৰ আজিকালি ছাত্ৰ ছাত্ৰীসকলে মানে কি মোবাইল ফোনটোত বেছিকৈ লাগি ধৰিছে পঢ়া শুনা মানে কি গুৰুত্বটো কমি গৈছে, আজিকালি ছয় সাত বছৰীয়া চা সৰু বাচ্ছা যে ডাঙৰ হয় তেওঁলোকে মানে কি মোবাইলটো লগটো খুলি কেনে ইউটিউবত কেনেকে ভিডিঅ' আনিব লাগে, কেনেকে মানে কি ঠেলিব লাগে সিহঁতে সেইটোও জানে। আনকি আমি সৰুতে কি কৰিছিলো অ', ছাগলী পোৱালি বা কুকুৰৰ পোৱালি এইবোৰ লৈকেনে হে খেলিছিলোঁ, সিহঁতে আজিকালি কি কৰে নাজানো কেনেকে ফোনটো খুলিকেনে ইণ্টাৰনেট খুলি কিবা খেলা বস্তু এটা মানে, গেম এ এটা ডাউনলড কৰি তেওঁলোকে মানে কি খেলিব ধৰে
মানে অনলাইন গেম আৰু তোমাৰ তাৰ ওপৰত মানে বহুত ক্ষতি মানে শিক্ষাৰ্থীৰ ওপৰত মানে মোবাইল ফোন যিমান ভাল তাতকৈ ব বহুত বেয়াও, যদি তোমাৰ শিক্ষাৰ্থীসকলে ভাল কামত ব্যৱহাৰ কৰে বা শিক্ষাৰ ক্ষেত্ৰত জড়িত বস্তুবিলাক তেওঁ ব্যৱহাৰ কৰে। তেতিয়াহ'লে ভালছিল। আজিকালি বহু শিক্ষা তাৰ মোৰ মোবাইলতটো আনি অ' সেই হোৱাটছআপ বা ইনষ্টা আদি চাই মানে তোমাৰ সময় নষ্ট কৰে। তাৰ ভাবে তোমাৰ মানে মানসিক শক্তিও কমি যায় আৰু বহুত ৰোগীও দেখা দিছে মানে তোমাৰ বেছিকৈ মোবাইল চাইে তোমাৰ মাথাৰ বিষ। বা তোমাৰ ডিঙিৰ বিষ, তাৰপিছত টোপনি নাহে। সেইবিলাক আৰু বহুত বহুত ৰোগে দেখা দিছে আৰু।
হয় এই যে আজিকালি প্ৰজন্মই মানে কি দেৰি নাই মানে কি ৰাতিলৈকে বহুত দেৰিলৈকে মোবাইল ফোন টো চাই। যাৰ ফলত কি হৈছে, সিহঁতৰ টোপনিটো কম হৈছে, টোপনিটো কিয় কম হৈছে কাৰণ এইযে। যে মোবাইলটো ইউজ কৰে, মানে ব্যয়হাৰ কৰে, মোবাইল ফোনটো বাৰু কি হয় এটা নীলা ৰশ্মি ওলাই আহে, যোনটো চকুত পৰা ফলে কি হয়, আমাৰ মগজুে হেৰি টোপনিটো মানে নোহোৱা কৰি দিয়ে যাৰ ফলত কি হয় মানুহৰ টোপনিও নামাৰে মানে কি মানুহ দেখাত কিবা এটা বেমাৰী বেমাৰী হেন দেখা পায়।
উম, হয়, হয় আৰু তোমাৰ যেতিয়া। এতিয়া আমাৰ কভিড নাইনটিন মানে মহামাৰীৰ সময়ত তোমাৰ মোবাইল ফোনৰ মানে শিক্ষাৰ ব্যয়ৱস্থা চলাইনাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে তোমাৰ অ'। ধৰা বিদ্যালয়ৰ মহাবিদ্য়ালয় বন্ধ থকাতে তোমাৰ অনলাইন ক্লাছৰ। মানে জৰিয়তে শিক্ষা অব্যাহিত কৰিছিল বা শিক্ষা সকলে মানে মোবাইল ফোনৰ জৰিয়িয়তে মানে পাঠদান মানে সংযক্ত কৰিছিল আৰু এতিয়াও বহু শিক্ষ অনলাইন যোচ কুইজ তোমাৰ নোট ভিডিঅ' আদি। মানে প্ৰদান কৰে আৰু তোমাৰ ব্যবসায়। স, বা বাণিজ্যিক ক্ষেত্ৰতো মোবাইল ফোন মানে বহুত চব প্ৰভাৱ পেলাইছে তোমাৰ ধৰা।
কিন্তু আজিকালি আৰু বহুত বেছি অপকাৰিতা দেখা পাইছো যেনেকুৱা ধৰাক। তোমাৰ আজিকালি মানুহে কি কৰে অ, এই যে মানুহে কয়।
উম।
ভুৱা তথ্য অৰ্থাৎ ভুৱা খবৰ যে বিয়পায় মানুহে ভুৱা খবৰ বিয়পায়। তাৰ পিছত আজিকালি মানুহে চাইবাৰ অপৰাধী এইবিলাক আকৌ এই ফোনৰ মানে কি ফোনৰ দ্বাৰা মানে কি বেছি বিয়প-বিয়পিব ধৰিছে
হয়।
সামাজিক মাধ্যমত মানে কি আজিকালি বহুত বেছি সময় কটোৱা বাবে মানুহৰ কি হৈছে মানসিক চাপ বাঢ়িছে চকুৰ। সমস্যা এইবোৰো হ'ব ধৰিছে। তাৰ পিছত পঢ়া শুনাটো মন নলগা হৈছে আজিকালি মানুহে আহ সামাজিক মাধ্যমত। বিভিন্ন ধৰণৰ চিনেমা ভিডিঅ' আদি চাই সময়বিলাক নষ্ট কৰে। মানে যিমান চাই সিমান চাবহে মন যায়, মানে তাৰ পৰাৰা বিৰক্তি অলপ কমিহেয়েই লাগে মানে ক'ব গ'লে।
আৰু তোমাৰ মানে ব্যবসায় বাণিজ্যিক ক্ষেত্ৰতো মোবাইল ফোন তোমাৰ ব্যবসায় জগাটোত মানে। বহুত, বহু সহচ কৰি তুলিছে। বা ব্যৱসায়ী সকলে মানে গ্ৰাহকৰ সৈতে মানে যোগাযোগ বিতৰ্ক। অনলাইন বিক্ৰী মানে, অৰ্থনৈতিক লেনদেন সহজ কৰিব পাৰি আৰু।
হয়, হয়।
হয়। আৰু তোমাৰ মানে অনলাইন শ্বপিংৰ ক্ষেত্ৰত তু, মোবাইলৰ বহুতো সেই আছে আৰু মানে সহজতে আৰু ঘৰতে বহি আৰু তোমাৰ অনলাইন শ্বপিং কৰিব পাৰি।
হয়।
হয় আৰু মানে মোবাইল ফোনৰত যিমান খিনি ভাল আছে তাতকৈ বহুত বেয়া গুণ আছে আৰু মানে ভালদৰে মোবাইল ফোনটো মোবাইল ফোন ব্যৱহাৰ কৰিব লাগিব।
এইটো ব্যৱহাৰৰ ওপৰতহে কথা আৰু। এইটো মানে ব্যৱহাৰ ওপৰ কথা কোনে কিমান ব্যৱহাৰ কৰিছে বা কোনে ইয়াৰ পৰা কিমানখিনি আয়ুক্ত কৰিব পাৰিছা।
অ', হয় আৰু তোমাৰ আজিকালি চব বেং বেংকবিলাকত মানে অ' ইন্টাৰনেট বা মোবাইল ফোন আদিৰ জৰিয়তে মানে সকলো কামবোৰ হয়।
হয়।
উম। মানে বহুখিনতে আৰু ভালো হৈছে সুবিধাও হৈছে আৰু অসুবিধাৰ সৃষ্টি হৈছে আৰু।
সৃষ্টি হৈছে হয়। যদি ইয়াক আমি ভালদৰে ব্যৱহাৰ কৰিব পাৰো ইয়ে এক ব্যৱহাৰ কৰো তেনেহ'লে ইয়াক আমি এটা অমোদ উপহাৰ বুলিও ক'ব পাৰো আধুনিক যুগৰ। হয়। আৰু ই আমাৰ দেশখনকো আগুৱাই নিয়াত সহায়ো কৰিব।
উম, উম মানে মোবাইল ফোনৰ দ্বাৰা আমি মানে ভাল কামত দিব আৰু কৰিব লাগিব লাগে আৰু। তে বন্ধু আজিলৈ এৰিছো আৰু তোমাৰ আমি বেলেগ এটা অধ্যায় ইয়াৰ পিছত আলোচনা কৰিম।
হয়, হয় ঠিক আছে।
ধন্যবাদ ঠিকে আছে।
ঠিক আছে দিয়া ধন্যবাদ।
মই